হেল্ল অঁ কি খবৰ?
আছো ভালে তোমাৰ?
ভালে দিয়া।
অ' কি কৰি আছা?
মই এনেই আছো তুমি কি কৰি আছা?
ময়ো এনেই আছো ৰবা।
অ-অ ব'লা আজি আমি, কি কয় বেলেগ কিবা এটা টপিকত কথা পাতো দিয়া ন?
অ', ঠিক আছে।
অ', আজি আমি স্কুলৰ বি- স্কুলৰ মমেন বোৰৰ কথা পাতো বলা।
ঠিক আছে।
অ', বাকি তোমাৰ স্কুলৰ ন টো কেনেকুৱা আছিল?
মোৰ স্কুল লাইফ ঠিকে আছিলে মানে ইঞ্জয় মানে ইঞ্জয় কৰিছো। নতুন-নতুন ফ্ৰেণ্ডচো, আ- নতুন-নতুন ফ্ৰেণ্ডচো বনাইছো, কিছুমান ভাল কিছুমান বেয়া। চবৰে থাকে ন স্কুলত।
অ', অ', অ'।
গোৰো মে টিচাৰ মানে মাষ্টৰ সকলৰ লগতো বন্ধ হৈ গৈছে এটা। তেনেকুৱা আৰু।
উ তাকে ঠিকে কৈছে অ', ময়ো সেনেকে আৰু স্কুলত ভাল ফ্ৰেণ্ডো পাইছো, বেয়া ফ্ৰেণ্ডো পাইছো। কিছুমান থাকে কে ন ফ্ৰেণ্ডছ। অ-অ ধৰিব নোৱাৰি সেনেকুৱা তাৰপিছত ভাল ফ্ৰেণ্ডছো পাইছো। তাৰপিছত হেয়াই আৰু মানে ভাল লাগিছিল আৰু স্কুল লাইফটোৱে ভাল আছিল আৰু।
অ', সৰুতে ভাল আছিলে।
সৰুতে বহুত ভাল আছিল। স্কুল লাইফটো অ', তাতে আমি টিচাৰ্ছ বোৰৰ লগ পাইছিলো টিচাৰ্ছ বোৰৰ লগতো আমি কথা চথা পাতিছিলো টিচাৰছ বৰুৱা মানত ফ্ৰেণ্ডলি হৈ গৈছে
উম হুম।
উম, স্কুল লাইফত কিমান স্কুল লাইফৰ পৰা আমি
বহুত-বহুত, যদিও ৰাতিপুৱা যদিও ৰাতিপুৱা উঠিব মানে মানে অশান্তি লাগিছিল মানে হ'লেও ভাল লাগিছিল আৰু।
অ, তেতিয়া যাবলৈ মানে এক্সাইটমেন্ত হয়। যাবলৈ অলপ
এক্সাইটমেন্ট আছিলে আজি নতুন কিবা কৰিম আজি কিবা কৰিম সেনেকুৱা আছিল। ছিলে আৰু।
উ উম তাকে। আৰু, আৰু তোমাৰ স্কুলত ফ্ৰেণ্ডছ আছিল চাগে বহুত ন।
আছিলে, মানে চব নহয় দিয়াচোন এতিয়া কমি কমি আহিছে দিয়াচোন। চবনো ক'ত থাকে আৰু।
অ', অ', তাকে।
সেইবোৰ আছে এতিয়াও, যোনবোৰ বেয়া সিহঁতে নিজৰ কাম কৰি গুচি গ'ল।
অ', সেইটো হয়ে এনে।
চব নো কত ৰৈ যায় চব কিছুমানতো গুচিয়ে যায় দিয়াচোন নতুন নতুন ফ্ৰেণ্ড পায়, নতুন স্কুলত যায়।
উম, এতিয়া এনেকুৱা নালাগে আমি আকৌ ঘূৰি যাব মন যায়।
আকৌ অ'পুৰণি হেৰিত আৰু ঘূৰি যাব মন যায়।
অ', আৰু ঘূৰি চাব মন যায় উম আৰু মানে স্কুল লাইফটো মানে চলি থাকিলে ভাল। এতিয়া মানে স্কুলৰ মোমেন্টছবোৰ মনত পৰিলে কান্দিবও মন যায় বেয়াও লাগে আৰু। তাকেতো।
মানে আৰু তাৰ মানে ঘূৰি যাব ইচ্ছা যায় আৰু মানে।
উ, উ, উ।
কিজানি যিবোৰ ভুল কৰিছো এইবাৰ। শুধৰণি কৰিব পাৰো। সেনেকুৱা আৰু, যিবোৰ ভুল হৈছিলে সেইবোৰ শুধৰনি কৰিব পাৰো আৰু। কিবা নাই কিবাতো ভুল হয়ে দিয়াচোন চবৰে।
অ' কিবাতো হয়ে স্কুলত লাইফত আৰু ন, তথাপি কিন্ত আমাৰ স্কুল লাইফে কিন্ত বহুত মেমৰিজ দেই স্কুল লাইফৰ পৰা আমি বহুত মেমৰিজ পাাম উম আৰু সেইব অ অ আমাক ভাল ফ্ৰেণ্ডছো দিছে সেনেকে
উম
ন স্কুল লাইভটোৱে ভাল ল
সেইটোৱে আৰু
উ উ উম আৰু কোৱা তোমাৰ ফ্ৰেছ বোৰৰ কথা স্কুলৰ। সেইবোৰৰ লগত কথা পাতা নে নাপাতা?
পাতো মানে পাতো পাতো চবৰে লগত নহয় যোন বোৰে মানে ৰাখিছে আৰু অ ক্ল'জ বোৰে মানে সেনেকে ফোন কৰা কৰি হয়। ময়ো কৰো। সেনেকুৱা আৰু চবৰে লগত নাই আৰু
অ, অ, ময়ো সেনেকে পাতো আৰু কিছুমান কিছুমান মানে নাপাতে কথা সেইকাৰণে তেনেকে নাপাতো আৰু। কি কৰিম ন সেইটোও ইগনৰ কৰি আছে অ তাকেটো দুইফালি তাকে সেই দুইফালদি কৰিলে ভাল লাগে থাকে
অ, সেই দুইফালে যদি ইন্টাৰেষ্ট নেদেখাই আমাৰো বেয়া লাগে। দিয়াচোন।
উম উম সেইটোয়েতো সেইটোয়ে কথা আৰু উম উম মোৰতো মন যে স্কুল লাইফত আকৌ বেক হৈ গুচি যাও নেকি এনেকুৱা লাগি থাকে।
সঁচাকে উম
মানে সেইবোৰ খেলা অ খেলা ধূলা ক্লাছ কৰা। সময় বোৰ ভাল
অ'অ' তাকেইেতো স্কুলত আমি কি ইমান হাল্লা চিল্লা কৰিছিলো কিমান ফ্ৰেন্ডছৰ লগত হাঁহিছো কূুৰ্তি কৰিছো কান্দিছো কান্দাতো কান্দিছো বাৰু টিচাৰছ। টিচাৰ্ছ বোৰেও আমাক গালি পাৰিছো স্কুল লাইফত।
বাপৰে
হেল্ল'
বহুত মেমৰিজ আছে অ'
উম বহুত মমেণ্ট আছে।
মানে ধৰা প্ৰিপ্ৰেটোৰি পৰা ক্লাছ টুৱেলভৰলৈকে আৰু মানে ইমান মেমৰি আছে আৰু হিচাপ নাই পোন্ধৰ বছৰ বাপৰে কিছুমানতো মনতে নাই।
আহ। স্কুলৰ মমেণ্টচ স্কুল লাইফটো কিমান আমাৰ অকেজনছ থাকে।
টোৱে
ন অকজেচনচ
আৰু তোমাৰ যে এনুৱেল ফাংচন হয় ডান্স চানস হয় গাব দিয়ে গান গাব দিয়ে আঁকিব দিয়ে।
অ অ আৰ্ট কম্পিটিশন হয়।
উম।
উ সেইবোৰ কৰি মানে ভাল লাগিছিল আৰু স্কুল লাইফ
ভাল লাগিছিল আৰু অ
তাকোৱে আৰু। সেইবোৰ মমেনছ চাকৌ পালে ভাল আছিল আমাৰ কাৰণে।
সেইটোয়ে যদি ঘূৰি যাব পাৰিলো হয় পুৰণি সময়ত।
কিন্তু আমি ঘৰি যাব নোৱাৰো টাইমটোতো গৈ থাকে অ।
উম।
তোমাৰ স্কুলৰ এনে স্কুল টাইমত তোমাৰ কোনটো টিচাৰ টিচাৰ ভাল লাগিচিল মানে কোনটো ক্লাছৰ টিাৰ ভাললাগিছিল।
মোৰ মোৰতো তানে মোৰ একেলগে নাছিলে মোৰ বেলেগ বেলেগ হেৰিত আছিলে মানে মই এটা জেগাতে পঢ়া নাই মানে স্কুল এখনে মানে বেলেগ বেলেগ আছিলে তো সেনে কে মানে ধৰা এতিয়া যে ক্লাছ ওৱানৰ ক সংস্কৃত যে এনেকে মানে চেম চেম অ হাউচ জনী ভাল লাগিছিলে। বা যদি এইটো বেলেগত ধৰা বা তোমাৰ সেনেকে ইংলিছ মেম জনী ভাল লাগিছিলে। দেন আকৌ বেলেগ ধৰা তুমি উম এনেকে বেলেগ বেলেগ বহুত মানে টিচাৰ আছিলে আৰু।
নাই টিচাৰ্ছ ভাল লাগে কিন্তু সেইটো মৰমত মৰমত বুজালে তো ভালে লাগে। কিন্তু কিছুমান টিচাৰ থাকে ন বেয়াকেও কৈ দি তেতিয়া অলপ উ বেয়া লাগে তেতিয়া ন। যিমানে যি হক অলপ ভালকে বুজাব লাগে নিজৰ ষ্টুডেণ্ট
সেইটোয়ে তোৰ মৰমৰ বুজালেও হয়। আমিওতো ইমান নাজানো ন।
অ, স্কুলতো কোনো ইমানো বুজি না
অহ তোমাৰ কোন আছিলে সেনেকুৱা মানে।
মোৰ ফেভাৰেত তিটচাৰ মানে মন পছন্দৰ মানে। মোৰ ইংলিছ টিচাৰ ভাল লাগিছিল। ইংলিছ পঢ়োৱা মেম জ ভাল লাগিছিল তাৰপিচত
তুমি ইয়াতেই পঢ়াতো ন।
অ মই ইয়াৰে পঢ়া।
অসমত,
অ-অ অসমতে।
আচ্ছা,
উ-উ তে আৰু সেনেকে অ ইংলিছ মেমক ভাল লাগিছিল, অসমীয়া মেমক ভাল লাগিছিল। অসমীয়া ভালকৈ ওলাইছিল চ ভাল। কেবোৰক সেইবোৰক ভাল লাগে আৰু।
অ-অ কিছুমানতটো লাইক টিচাৰক ফেভৰেট বনাই লয় মানে। ষ্টুডেন্ট বোৰ যাক ভাল লাগে মৰমীয়াল অ সেইবুলি চব নহয় দিয়াচোন এটা দুটাহে।
মতাগিতা আৰু
উম-উম।
উম দিয়া আজিৰ কাৰণে এইখিনি আমি পিছত কথা পাতিম।
অ ঠিক আছে দিয়া ভাল লাগিল কথা পাতি দিয়া-দিয়া।